হেল্ল।
হেল্ল।
হেল্ল, শুনি পাইছানে শুনা পাইছা?
হেল্ল
শুনা পাইছানে, শুনা পাইছা? হেল্ল শুনা পাইছা?
অঁ শুনি শুনিছো শুনিছো শুনিছো।
কি কি কৰিছা ঘৰত নে বাহিৰত?
লখিমপুৰ আহিছো ৰবা, হেল্ল
অঁ ঘৰত আছানে বাহিৰত?
নাই নাই মই লখিমপুৰ আহিছোঁ অলপ। উত্তৰ লখিমপুৰ। উম উম, কিবা অলপ কাম আছিলে।
অঁ, মানে লখিমপুৰত কথা এটা হ'ল লখিমপুৰত কিবা চাবলগীয়া জেগা তেনেকে কিবা আছে নেকি?
তেনেকুৱা একো নাই, ৰাস্তাটো উম এফালে তেজপুৰ হৈ যাব লাগেতো তেজপুৰত এইফালে পদ্ম হাজৰিকাৰ কনকা ৰিজৰ্ট এখন আছে এখন ভাল ধুনীয়া। তেনেকুৱা আৰু। চাব লগা বেলেগ একো নাই আৰু, মোৰ দৰং ডিষ্ট্ৰিক্টত অ'। ইয়াৰ পৰা এনেকে আমি তেজপুৰ হৈ এনেকে ওলাই যাম।
দৰং অ' তেজপুৰ হৈ পেলাই তেনেকে গুচি যোৱা চাগে।
অ' হ' হ'।
আৰু হেৰি কি কয় এইটো দৰং ডিষ্ট্ৰিক্ট, ম অ', অ', ভালে আছে, ভালে আছে। মই বোলো বহুত দিন খবৰ লোৱা নাই খবৰ এটা লওঁ মানে তেনেকৈ ফোন কৰা নহয় ন ব্যস্ততাৰ কাৰণে।
তাকে তাকে মা দেউতা ভালে আছে?
তাকে মা দেউতা ভালে? ভালে আছে চববোৰ ভালে আছে, তোমালোকৰ মা দেউতা ভালে আছে?
আছে আছে, ভালে আছে, ভালে আছে। কি কৈ আছিলা দৰং ডিষ্ট্ৰিক কিবা কৈ আছিলা? বাকী কামৰ কাৰণেই আহিছোঁ আৰু লখিমপুৰ।
কাৰণে আহিছোঁ আৰু অ', অ', অ', অ', অ', মানে নহয় দৰং ডিষ্ট্ৰিকত কিবা কিবি এনেকুৱা মন্দিৰ আছে ন কোনোবা এনেকুৱা কিবা কি নাম এইটো তোমাৰ আ খটৰা
খটৰা সত্ৰ।
এনেইতো এনেইতো দৰং জিলা বহুত উম, উম বহুত জানো।
মানে কেনেকে কি কৰেনো তাত?
কেনেকে কি কৰে মানে তাতে পূজা চুজা হয়, নামঘৰো হয়, সত্ৰ মানে সত্ ত্ৰত চ'ব বস্তুৱেই হয়টো। সত্ৰ এখনত পূজা হ'ব পাৰে, নাম প্ৰসংগ হ'ব পাৰে। এনেইতো মন্দিৰত অকল পূজাই হয় বা কিবা মানে তেনেকুৱা আৰু সত্ৰখনত গোটেইখিনি বস্তুৱয়ে হয় আৰু, এখন সত্ৰত।
অ', তাকেতো মোক এজনী লগৰ ছোৱালীয়ে সুধিলে সেইদিনাখন। আ, তোমাৰ চিনাকি কোনোবা এনেকে দৰং ডিষ্ট্ৰিক্টত আছে নেকি মোৰ জিলাত অ', তাকে কৈছো মইনো অ', এই খতৰা সত্ৰৰ বিষয়ে সুধিলে মই ক'লো মই যিখিনি জানোঁ ক-তোমাৰ মুখৰ পৰা শুনিছোঁ নহয় যিখিনি জানোঁ আৰু। গতিকে মই ক'লোঁ এনেকে সত্ৰও হয়, পূজাও কৰিব পাৰে নামঘৰো এনেকুৱা সেত মানে মানে দৰং জিলাখন মানে এইয়া ভাওঁনা চাওঁনাৰ ক্ষেত্ৰত আগবঢ়া হয়নে, ভাওনা নাটক বহুত আগবঢ়া ওজাপালি অ', সেইবোৰৰ ক্ষেত্ৰত বহুত আগবঢ়া। আৰু তোমাৰ, তোমালোকৰ কিবা বিশ্বকৰ্মা পূজাত সেনেকুৱা কিবা এটা উৎসৱো পাতে হয়নে?
অ', অ', তাতেই আপোনাৰ তাতেই হয় এই য'ত মই কৈছো সত সত্ৰ খতৰা সত্ৰ, সেইখনতো বহুত পুৰণি সত্ৰ।
অ', অ', তাতে বহুত ডাঙৰ মেলা হয় অ'। গৈছোঁ গৈছোঁ মই এবাৰ গৈছিলোঁ, মানে কি আ কি নাম নামটো কি বুলি কয় সেইটো মানে মেলা পাছেতি, পাছেতি বুলি কয় অ', সেইটো মেলাই হয়নে কিবা পূজা হয় তাত?
মেলা হয়, পূজা হয়, গোটেই খিনিয়ে আৰু।
বুক
ডাঙৰ মেলা হয় ডাঙৰ মেলা, এইটোত চাৰিদিন তিনদিন তিনি চাৰিদিন মানৰত মানে এটা হেৰি হয় আৰু। তিনি চাৰি দিনীয়া কাৰ্যসূচীৰে মানে উদযাপন কৰে আৰু।
অ', অ', অ', মই এবাৰ গৈছিলোঁ এদিনেই গৈছোঁ মানে কি বৰ ভাল, মানে ইমান ভিৰ মানুহ বহুত মানুহ আহিছিলে।
অ', মানুহ বহুত হয়, উম। সত্ৰটোৰ লগতে মানে জড়ি ত আৰু এইটো পাচেতি উৎসৱটো, এইটো এটা উৎসৱ আৰু।
অ', অ', অ', অ', অ'। তাকে আৰু হেৰি কি বুলি কয় আৰু আৰু এটা জেগাত মই গৈছিলোঁ, মই এতিয়া জেগাটো মনত পৰা নাই হেল্ল'।
কোনটো জাগা?
হেল হেল্ল'।
হেল্ল'?
অ', শুনা পা
হয় কোনটো
হয় কোনটো জাগা? মই জাগাটোৰ নামটো মানে, হেল্ল'?
শুনা পাই আছোঁ, নাপাই আছোঁ।
অ', মানে মই তোমাৰ ঠাইটো ঠাইডোখৰৰ নামটো মই পাহৰিছোঁ। তাৰমানে তোমাৰ আ, অমাৱস্যাৰ দিনাখন কিবা স-হেৰি হয়। অ', তোমাৰ এনেকুৱা বহুত চাকি জ্বলাই, মানে মানুহৰ নামত। মানে মনোকামনা সিদ্ধি হয় বুলি কয়, ৰাতি গ ৰাতিটো ডাঙৰ-ডাঙৰ চাকি-চাকি তুক ভুটা বুলি কয় আৰু তেওঁলোকে। তো, তেনেকে জ্বলাই গোটেই ৰাতিটোত। ইমান ভাল লাগে মানে, মানে গোটেই ধৰ্মীয় ৰীতি-নীতিৰে তোমাৰ আহ, মানে এনেকে মই গৈছো বিৰাতেই ভাল লাগিছিল তাৰ মানে।
ইয়াতে পতা জ্বলোৱা অনুষ্ঠানটোতো বহুত ঠাইত হয় আমাৰ ইয়াতে, এটা আপোনাৰ ইয়াতে হয় হা হাজৰিকা পৰা বুলি এখন ঠাই আছে তাতে মথেনী বুলি বস্তু এটা হয়। মথনিতো মানে এই যে সাপৰ মন্থন কৰিছিল যে সেই
অঁ'।
সেইটো আৰু, তাৰ পিছত ভটা জ্বলোৱা অনুষ্ঠান বহুত কেইটা মন্দিৰ আছে আমাৰ ইয়াতে তাতেই হয়।
আৰু ইয়াতে আমাৰ ইয়াত তাতে এটা কালি মন্দিৰ আছে। কালি-কালি পূজাটো বৰ ধুনীয়াকে ডাঙৰ কে হয়।
ধুনীয়াকে ডাঙৰকে হয়। অঁ!
তেনেকুৱা আৰু।
সেই কালি মন্দিৰে নেকি সেইটো হয়তো কালি মন্দিৰে চাগে মানে তেনেকে ৰাতি অমাৱস্যাৰ দিনাখন কিবা আহ মানে চাকি জ্বলোৱা হয় আৰু প্ৰত্যেকেই-প্ৰত্যেক ঘৰৰ মানুহৰ। নিজৰ-নিজৰ মানে মনোবাঞ্ছা মানস কৰি পেলাই সেই চাকিটো জ্বলো চাকি ভাগ জ্বলোৱা হয় আৰু ভগৱানৰ নামত। অঁ! মোৰ এতিয়া ভালকৈ মনত নাই কাৰণ বহুত বছৰে হ'লতো। প্ৰায় আঠ বছৰমানেই হ'ল যাবলৈ তাল আহ তো মনত নাই আৰু ইমানখিনি এতিয়া জাগা ঠাইৰডোখৰৰ কথাও মনত মানে নামটো মনত নাই। মনত পৰিলে মই নিশ্চয় ক'লোঁহেঁতেন। আৰু বিশ্বকৰ্মা পূজাতো গৈছোঁ তেনেকে। আৰু-আৰু এঠাইত কিবা হয় নহয়, আৰু এটা মেলাত গৈছিলোঁ। দৰং জিলাৰ কিবা মেলা কি মেলা আহ এইটো আৰু এখন কিবা মেলা হয় যদি তুমি-তুমি ধৰিব পাৰিছা।
অ! এইটো মেলা মানে
অঁ-অঁ-অঁ-অঁ-অঁ দেউল-দেউল অঁ!
অঁ! দেউলটো মেলা নিচিনা আৰু ডাঙৰ এটা উৎসৱে আৰু দৰঙীয়াৰ কাৰণে।
অঁ! উৎসৱ তাতে তোমাৰ সেয়া তৰমুজ বহুত পায় ন? তৰমুজ আৰু দৰঙীয়া ভাষাবিলাক। অঁ! দৰঙীয়া ভাষাবিলাকো অলপমান বেলেগ ধৰণৰ হয়নে। ছোৱালীক হেৰি বুলি কয়, ছোৱালীক তোমাৰ যিয়া-যিয়া যিয়া বুলি কয়, ল'ৰাক তোমাৰ দিকীৰা বুলি কয়, আৰু অঁ! ধৰা মানে কিছুমান শব্দৰ হেৰিবোৰ বেলেগ-বেলেগ। আমি মানে আমাৰ ধৰা উজনিৰ বা নামনিৰ বা মধ্য অসমৰ লগত নিমিলে। ভাষাটো অকণ মানে বেলেগ ধৰণৰ। ভাল লাগে চবৰে নিজৰ-নিজ নিজৰ ভাষাবিলাক নিজে, এতিয়াতো লোপেই পাইছে। কোনেও নকয় সেইটো ভাষা। এতিয়া আ আগৰ দিনৰ মানুহে কৈছিলে। শুনিবলৈ পাইছিলোঁ, তথাপিও কিবা এটা সুৰ আছে দৰঙীয়া ভাষাৰ।
তাকে-তাকে। চব জেগাৰে চব জেগাৰে থাকে এনেকুৱা এটা নিজা-নিজা সুৰ যেনেকে নলবাৰীৰ আছে। চবৰে উজনি অসমৰ থাকে, নামনি অসম আমিতো মধ্য অসমতে পৰোঁ বাৰু।
অঁ-অঁ!
দৰং, তেজপুৰ এইবিলাকতো মধ্য অসমে পৰে।
অঁ-অঁ-অঁ!
উম!
তাকে চবৰে জেগা ঠাই বিশেষকৈ ভাষাটো অলপ বুজাত টো বেলেগৰ কাৰণে কঠিন। এতিয়া উজনি অসমৰ মানুহে আমাৰ নামনি অসমৰ ভাষাটো বুজিয়েই নাপ তাই ক'লে, কিবা ভালকৈ ক'লেও কিবা আজিকালিতো সকলোৱে তাৰমানে এটা এটা চব মিহলি কৰি এটা ভাষা কোৱা হয় যিটো মানে গুৱাহাটীত চলে এতিয়া গুৱাহাটীত মানুহবিলাক কি অ অ মানে আচলতে আ হয় উজনি নহয় নামনি নহয় মধ্য অসমৰ পৰা আহিয়ে থিতাপি লৈছে।
টো গুৱাহাটীৰ মানুহখিনিয়েটো কামৰূপীয়া ভাষাই কৈছিলে আগতে।
অ সেইটোয়ে সেইটোয়ে সেইটোয়ে সেইটোয়ে সেইটোয়ে।
অ মোৰ এতিয়া জেঠী মাহঁতৰ ঘৰ জেঠিমাহঁতে কামৰূপীয়াত কথা পাতে, তেনেকুৱা আৰু। গুৱাহাটীৰ মানুহখিনিতো কামৰূপেই কথা পাতে ন মেক্সিমাম মানুহখিনি।
কিন্তু দ-দৰঙৰ মানুহখিনি খিনি সাংস্কৃতিক দিশত আ ধৰা ভাওনাই হওক নাটকেই হওক তোমাৰ সেইবিলাক দিশত খুব আগবঢ়া। আৰু খেলা ধূলা ক্ৰীড়া ক্ষেত্ৰত আৰু তোমাৰ মানে কৰ্ম মানে কৰ্মমুখী আৰু।
তাকেইতো সাংস্কৃতিক ক্ষেত্ৰতো বহুত আগবঢ়া এতিয়া মৌচুমী চহৰীয়াৰ ঘৰো আমাৰ ইয়াতে আছিলে। এতিয়া বাৰু গুৱাহাটীত থাকে চবৰে আৰু তেনেকুৱা ইয়াতো ঘৰ থাকে গুৱাহাটীতো এখন ঘৰ থাকে ত তেনেকুৱা আৰু।
উম উম তাকে। বাকী আৰু হেৰি কি কয় গৰম কেনেকুৱা পৰি এটা এটা
কিমান ডাঙৰ হ'ল ইয়াৰ বয়স কিমান হ'ল?
বয়স তোমাৰ ছয় বছৰ চলি আছে এতিয়া তোমাৰ ব্যক্তিগত বিদ্যালয় এখনতে পঢ়ি আছে এতিয়া আকৌ অ নতুন বিদ্যালয়ৰ কাৰণে অ প্ৰতিযোগিতামূলক পৰীক্ষা অৱতীৰ্ণ হ'ব লাগিব।
আচ্ছা অ।
উম আজিকালি আৰু অকল ছাত্ৰ বা ছাত্ৰীজনীয়ে দিলে নহয়। মাক দেউ দেউতাকৰো প্ৰশ্নমূলক শিতান থাকে।
অ
অ আজি কালি বহুত প্ৰতিযোগিতামূলকে হৈ গৈছে বি
প্ৰতিযোগিতাবিলাক বহুত বাঢ়ি গল জে তেনেকুৱা আৰু।
আজিকালি সকলো ল'ৰা ছোৱালীয়ে জানে চব। নাজানা ল'ৰা ছোৱালী নায়েই, ইমান বেছি আগবঢ়া হৈ গৈছে। সমাজখন, ল'ৰা ছোৱালীবোৰ। পঢ়া শুনাত ভালেই খেলা ধূলাটো ভাল নাচ গানতো ভাল। নাচোঁ নাচোঁ ভাল কৰে নাচি ভাল পায় খেলা ধূলাটো ভাল আৰু এয়া গৰমৰ বন্ধত গ্ৰীষ্মকালীন শিবিৰ আছিলে আজি শেষ হ'ল।
অ ভাল ভাল এইবোৰ কৰিব লাগে ভাল কি কি কৰিলে বা তাতে?
ছয়দিনীয়া কাৰ্যসূচী আছিলে। উম প্ৰথম দিনাখন তোমাৰ অ নাচ, গান সেইবোৰ কৰিছে, আৰু তোমাৰ দ্বিতীয় দিনাখন ধৰা তোমাৰ, কি কৰিলে য়োগা প্ৰণায়ম সেইবোৰ কৰালে। এদিন তোমাৰ, তোমাৰ সাঁতোৰ ধৰা, সৰুকৈ এটা পুখুৰী নিচিনা বনাই লৈছে, আজিকালি যে, প্লাষ্টিকৰ কিনিব পায়।
অ', সাঁতোৰ হয় অ', অ'কে, অ'কে।
পানীত, পানীৰ খেল আৰু, পানীত খেলিব দিলে। ল'ৰা-ছোৱালীবিলাকক, এই পুল পাৰ্টি বুলি যে কয়, তেনেকুৱা আৰু। আৰু এদিন তোমাৰ, কালি তোমাৰ কৰিলে, তোমাৰ ক্ৰাফ্ট, আৰ্ট এণ্ড ক্ৰাফ্ট। তৰ কৰিলে এদিন, আৰু এদিন কৰিলে তোমাৰ আজি, আছিলে তোমাৰ কেনেকৈ খাব লাগে, কেনেকৈ বনাব লাগে, বস্তুবিলাক শিকালে।
অ', অ'।
ধৰা, জুই নজ্বলোৱাকে বনোৱা খাদ্য।